কোৱা।
অ', কি কৰিছা পিছে এতিয়া?
হয়, বাৰু আছোঁ আৰু এনে কিছুমান কাম কৰি আছিলোঁ ঘৰৰে।
অ', আচ্ছা ভাত খালানে নাই?
অ', হয় ভাত খোৱা হ'ল, তোমাৰ হ'লনে?
অ', হ'ল হ'ল মোৰো হ'ল এতিয়া অ' যদি মানে ফ্ৰী আছা বা তুমি যদি কাম কৰি থকা নাই এতিয়া। কিবা মানে মোৰ কুৱেশন মানে প্ৰশ্ন আছিলে কিছুমান মই কৰিব পাৰো নেকি মই তোমাক?
হয়, সোধা কি প্ৰশ্ন আছিলে?
অ', মোৰ মানে কিছুমান বস্তু মই মানে ভালদৰে গম নাপাওঁ। ত' মই চ' তোমাক এবাৰ সুধি চাওঁ। প্ৰদূষণ অ' বুলিলে কি বুজাই তুমি গম পোৱা নেকি?
হয়, প্ৰদূষণটো সকলোৱে বৰ্তমান ক'ব পাৰোঁ যে যেনেধৰণৰ আমাৰ বায়ুত যে প্ৰদূষণ হৈ আছে আমাৰ উশাহ নিশাত প্ৰ প্ৰব্লেম হয়। বা আমি যিবোৰ অ' দেখা পাওঁ। ধূলিকণাবোৰ সেই কলা ধোৱাবোৰ সেই লেতেৰা বতাহ লেতেৰা পানী সেইবোৰে সকলোৱে মিলি কেনে প্ৰদূৰষণৰ সৃষ্টি কৰে হয় নে?
অ', হয় এইটো হয়ে।
হয়, আমাৰ এই প্ৰকৃতি উম কোৱা কোৱা।
অ', আমাৰ চাৰিওফালে থকা প্ৰদূষণৰ যে কেইবিধমান উল্লেখ কৰা আছে সেইবোৰ গম পোৱা?
হয়, আমাৰ চাৰিওফালে প্ৰদূষণৰ কথা ক'ব গ'লে তুমি দেখিব পাৰিবা যে আমাৰ এই বায়ু প্ৰদূষণ যেনেকুৱা হৈ আছে। সেই গাড়ীৰ ধোঁৱাবোৰৰ কাৰণে। কল কাৰখানাৰ ধোঁৱাবোৰ সেই ফেক্টৰীৰ ধোঁৱাবোৰৰ কাৰণে আমাৰ বায়ুটো প্ৰদূষণ হৈ আছে। যিটোৰ বাবে আমাৰ অজন স্তৰটো ডেমেজ হয়। আৰু লগতে পানীৰ প্ৰদূৰষণ তাৰ পাছত এইফালে মাটি প্ৰদূষণ আমাৰ মাটিৰ যিটো ক্ষমতাটো আছে। সেয়ে কৃষকসকলৰ ক্ষম খেতি কৰাৰ ক্ষমতাটো কমি যায়। আৰু তেওঁলোকে সেইবোৰত অসুবিধা পাই কাৰণ আমাৰ মাটিতে আমি য'তে ত'তে জাবৰ জোথৰ পেলাই দিওঁ। আৰু মাটিটো আমি নষ্ট কৰো। সাৰুৱা কৰিব নোৱাৰো হয় নাই তুমি এ তুমি কোৱাচোন বাৰু বায়ু প্ৰদূষণৰ মূল কাৰণবোৰ কি কি বাৰু?
অ', সেইবোৰ মূল কাৰণ মোৰ তোমাৰ যেনেকুৱা ধৰা গাড়ীৰত ধোৱা কল কাৰখানাৰ পৰা ওলোৱা ধোৱা গে গছ কট টা বা এইটো আৱৰ্জনা। জোল অ' জ্বলোৱাৰ বাবে প্লাষ্টিক জ্বলাও আমি সেইবোৰে বায়ু প্ৰদূষণ হয় আৰু।
অ', হয় হয়।
আৰু কিছুমান মানে আছে নেকি অ' অ' পানী প্ৰদূষণটো এইটো নৃতয় ধৰা আৱৰ্জনা পেলো আমি যেনেকা সদায় আৱৰ্জনা পেলাই থাকো।
কল কাৰখানাৰ পৰা বেয়া পানী বোৰো মিহলি হৈ আছে যেনেকুৱা আমাৰ এই ভৰুলো খন হৈ গৈছে। যে', কল কাৰখানাৰ এইবোৰেতো লেতেৰাবোৰ পৰি পৰিও পানীতো কলা হৈ গ'ল ন সেনেকে পানী প্ৰদূষণ। হৈ আছে আৰু।
হয় নিশ্চয় আৰু এই পানী প্ৰদূষণৰ কাৰণে আমাৰ এই পানীত থকা মাছবোৰো মৰিলে। বি যায় আছে সেই পানী থকা জীৱবোৰৰো বহুতো। আহ নাইকিয়া হৈ যাই আছে হয় নে।
বহুত খিনিয়ে ক্ষতি হৈ যায় আছে সিহঁতৰ। আৰু বহুতো এতিয়া মাছ আমি এনেকে দেখা নাপাওঁ অ। তেনেকে আৰু মানুহৰো বেমাৰ চেমাৰ বেছিকে হৈ আছে আজিকালি।
অ। আৰু প্লাষ্টিকৰ ব্যৱহাৰ যে আমি ইমান কৰি আছোঁ মানুহে দৈনন্দিন জীৱনত ইমান প্লাষ্টিকৰ বুট। প্লাষ্টিক বোৰ ব্যৱহাৰ কৰে এ সেইবোৰ মানে পৰিৱেশ টো কেনেকৈ ক্ষতি কৰি আছে।
প্লা অ এইটোতো বহুতে ক্ষতি কৰি আছে সেইখন। মান প্লাষ্টিক মাটিত পচি নাযায়। মাটি বেয়া কৰে আকৌ নদী এইবোৰ নলা সেইবোৰো বন্ধ হৈ যায়। জন্তুবোৰ জীৱতো মৰি যায় ন সেইবোৰৰ কাৰণে।
অঁ জীৱ জন্তুও বহুত মৰে কাৰণ সেই তেওঁলোকে প্লাষ্টিকবোৰ খাই দিয়ে যেনেকৈ গৰু। ছাগলী এলোকে বুজি নাপায় তেওঁলোকে খাদ্য বুলি ভাবি কেনে এই। ঘাঁহবোৰৰ লগত প্লাষ্টিকো খোৱা যায় তেওঁলোকৰ যিটোৰ বাবে আমাৰ জীৱ জন্তুও মৰে বহুতো হানি হয়।
অ তুমি বাৰু গম পোৱা নেকি শব্দ প্ৰদূষণৰ বাবে। তুমি কি সমস্যা দেখা পোৱা।
আহ শব্দ খুব প্ৰদূষণ কাৰণ আজিকালিতো দেখিছাই। যিমানে গাড়ী ঘোৰা বাঢ়িছে আমাৰ চহৰত। আৰু সেই চহৰৰ গাড়ী বা মানে কি হ'ল আমাৰ শব্দ দুখন বেছিকৈ হৰ্ণ মাৰি থাকে। বেছিকৈ ৰাস্তাত জাম লাগে। মানুহৰ অশান্তি হয় কাৰণ বহুত মানুহে থাকে দিনটো কাম কৰি কেনে ৰাতি তেওঁলোকে। টোপনি মাৰিবলৈ লাগে অলপমান নিজৰ অ মগজুটো অলপ ৰেষ্ট দিব লাগে। কিন্তু কি হয় এই শব্দ প্ৰদূষণৰ কাৰণে। তেওঁলোকৰ টোপনিিটো নহয় বা ক'ব পাৰে যে বহুত বেছি ডাঙৰকৈ স্পীকাৰত গান বজোৱা। বহুত বেছি লাউড স্পকাৰত কথা কোৱা হয় নে আৰু বহুত বেছি হাল্লা চিলা কৰা। সেইবোৰ সকলোবোৰ আমাৰ প্ৰদূৰণৰ শব্দ প্ৰদূৰণৰ ওপৰতে পৰে। যিটোৰ বাবে কি হয় মানুহৰ। নিজৰ মগজুৰ শান্তি বা নিজৰ যিটো আহ ধ্যানটো আছে সেইটো। লাহে লাহে মানে অসুবিধা পায় আৰু তেওঁলোকৰ দৈনন্দিন জীৱনতো বহুত প্ৰভাৱ পৰে।
অ আমাৰ তেনেকুৱা চাগে কাণৰ বিষো হয়।
অ কাণৰ বিষ হৈ যায় তেওঁলোকৰ এই। এতিয়া বহুতো শুনোতেও অসুবিধা পাই বহুতে যেতিয়া বেছিকৈ শব্দ প্ৰদৰ্শন তেওঁলোকে বেছি। কি কয় ৰাস্তাৰ আহ আশে পাশে বসবাস কৰে।
উম।
আৰু প্ৰদূষণে বাৰু অ মই তোমাৰ এটা কথা সুধিবলৈ বিচাৰিছিলোঁ যে।
অ, অ, কোৱা।
প্ৰদূষণে মানুহৰ স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পেলায়, কোৱাচোন।
প্ৰদূষণৰ অ, প্ৰদূষণৰ বাবে যেনেকুৱা আমাৰ বেমাৰ হৈ আছে জ্বৰ চৰ্দি কাহ উশাহৰ মানে অ সুবিধা হয়, চকু জ্বলে, এইবোৰো প্ৰদূষণৰ কাৰণে হৈ আছে ন।
অ, আৰু এই স্বাস্থ চব বোবৰটো ক'ব গ'লে কিন্তু প্ৰদূষণৰ পৰা মানুহৰ আজিকালি কেঞ্চাৰো বহুত হৈ আছে।
অ, সেইটোয়েতো বহুত হে হৈ আছে, আৰু আজিকালিতো কেঞ্চাৰৰ কথাতো ক'ব গ'লে বহুত বেছিয়ে, বাঢ়িয়ে গৈছে ন।
হয়। এই বায় বেয়া বায়ুৰ কাৰণে আৰু বেয়া পানী বিলাক খোৱাৰ কাৰণে মানুহৰ কি হৈছে পেটত পাথৰো হৈ যায় হয় নে?
অ, অ।
পেটত পাথৰ লগতে এইফালে আকৌ কেঞ্চাৰ। আকৌ এইফালে লগতে বেলেগ বেলেগ ধৰণৰ ৰোগ এই ৰোগবোৰৰ কাৰণে কি হয় মানুহে ডক্তৰক দেখাই কেনে তেওঁলোকে ভাল পাব নোৱাৰে। ইমান বেছি প্ৰদূৰণৰ এই কাৰণ, এই প্ৰদূৰণটো কমাব লাগে এই বাৰু তুমি, জানা নেকি মানে গছ গছনি ৰোৱাটো আমি সকলোৰে দৰকাৰ সৰুৰ পৰাই জানো, এ গছ গছনি প্ৰদূষণটো। প্ৰদূষণটো কেনেকৈ কমি যাব, কেনেকৈ কমিব?
গছে অ, বেয়া বায়ু খাই আৰু ভাল মানে ভাল বায়ুতো দিয়ে সেইতোটো আমি গমেই পাওঁ ন। বা আমাৰ পৰাও যেনেকা সিহঁতে কাৰ্বন ডাই অক্সাইডটো মানে লৈ কেনে সিহঁতৰ অক্সিজেনটো আমি পাওঁ ত' গছ বেছিকে ৰুলে বায়ু পৰিষ্কাৰ হ'ব, আৰু প্ৰদূষণ কমিব। কিন্তু আমিতো আৰু উলতায়ে কৰি আছো, গছ বোৰ কাটি পেলাই আছো।
অ, ময়ো দেখিছোঁ বাৰু এই বৰ্তমান অলপ কেইদিনমান আগতে মই দেখিলোঁ যে দীপৰ বিলৰ আশে পাশে থকা সকলোবোৰ গছ গছনি কাটি দিয়া হৈছে, নতুনকৈ বেছিকৈ কিবা ব্ৰিজ বনাব নে কিবা বনাব বুলি সেই তেওঁলোকে সেই গছ গছনিবোৰ কাটি দিলে।
অ।
এনেকুৱাই আমাৰ দিনৰ বেছিকৈ গৰ-গৰমটোও বাঢ়ি আছে আমাৰ হয়নে?
অ, হয়ে। গৰম যে গছ বোৰটো ৰুলেহে আৰু সেইবোৰতো বহুতো পুৰণা গছ আছিলে তেনে পোৱা ডাঙৰ হ'বতো টাইম লাগিব এটা গছ।
অ, হয়, বহুত বছৰ লাগে। পঞ্চাশ বছৰ পুৰণীয়া গছবোৰো তেওঁলোকে কাটি দিছে, আৰু তাৰে পৰা আমি অক্সিজেন পাওঁ শুদ্ধ অক্সিজেন পাওঁ হয়নে আৰু প্ৰদূষিত বায়ুবোৰ গছবোৰে লৈ লয়।
উম, হয়ে। অ, তুমি তোমাক এটা মানে সুধিব আছিলে সুধিব পাৰো নেকি?
হয়, কোৱা।
অ। তুমি এইটো অ, দৈনন্দিন জীৱনত অ, প্ৰদূষণ কমাব লৈকে কি কৰা যায়? ক'ব পাৰিবা নেকি? জানা?
অ, দৈনন্দিন জীৱনত প্ৰদূষণ কমাবলৈ তেওঁ বহু বহুত বহুত ধৰণৰ পদক্ষেপ প্ৰথম কথাটো আমি সকলোৱে চাব লাগিব যে মানুহ আমি মানুহক সজাগ কৰিব লাগিব। আমি সাধাৰণ জনতাক বা ছাত্ৰ ছাত্ৰীসকলক সৰুৰ পৰাই শিকাব লাগে। যে প্ৰদূষণ প্ৰদূষণ বেছি কৰিব নালাগে। পানী অপচয় কৰিব নালাগে, আমি য'তে ত'তে জাবৰ পেলাব নালাগে, আমি গাত পুতি কিনে জাবৰ পেলাব ব লাগে, আৰু সেই জাৱৰ জোথনিবোৰ আমি জ্বলাব নালাগে। কাৰণ জ্বলালেও কি হয় ধোঁৱাৰ পৰা আমাৰ বায়ু প্ৰদূষণ হয়। সেইবোৰ আমি ছাত্ৰ ছাত্ৰীসকলক শিকাব লাগে, আহ সাধাৰণ জনতাকো শিকাব লাগে।
উম, উম।
লগতে তেওঁলোকক বুজাব লাগে যে পানীত লেতেৰা বস্তু নেপেলাব। পানীত এ ভা এ চাফা কৰি ৰাখিব লাগে। পানীত কাপোৰ চানি ধুব নালাগে, নিজৰ গৰু ছাগলী সেইবোৰক পান নদীত লৈ যায় কেনে বা পুখুৰীত লৈ যাই কেনে গা ধুৱাব নালাগে। কাৰণ সকলো মানুহে সেই নদীৰ আৰু পুখুৰীৰ পানীটোয়ে তেওঁলোকে খোৱাত ব্যৱহাৰ কৰে হয়নে?
অ'।
সেয়হে ময়ো বাৰু ভাবি আছিলো, যে তুমি কোৱাচোন চহৰ আৰু এই গাঁৱৰ যে ইমান প্ৰদূষণৰ যে ডিফাৰেঞ্চ ইমান বেছি পাৰ্থক্য আছে সেইটো কাৰণটো কি হয়? সেই পাৰ্থক্যতো আমি কিয় দেখিবলৈ পাওঁ চহৰ আৰু
অ ক চহৰত ক'ব গ'লে, আমাৰ ইয়াতে গাড়ী গাড়ীবোৰ বেছিকে চলে, গাড়ীৰ ধোঁৱা বেছি এই কল কাৰখানাবোৰ আমাৰ চহৰতে আছে, সেইবোৰৰ পৰাওঁ বায়ু প্ৰদূষণ হৈ আছে। বা এই প্লাষ্টিক লেতেৰা চেতেৰা আমাৰ আৱৰ্জনা আমাৰ ইয়াত বেছিকে আমি এইবোৰ জ্বলাই আছো বা এইবোৰতো বায়ু প্ৰদূষণ হৈ আছে। সনেকে চ আৰু কিন্তু গায় গাঁৱত মানে বায়ু প্ৰদূষ বায়ুতো মানে ভাল। তাত তে মানে আৱৰ্জনা নাই। গাড়ী মটৰ এইবোৰো মানে নচলে বেছিকে। আৰু গছ গছ নিও বেছিকে আছে। ন্তু সিহঁতৰ ততে আৰু প্ৰদূষণটো ভাল, সিহঁৰ তাতে কিন্তু আমাৰ তাতে তেনেকুৱা নহয়। সেইকাৰণে তুমি চাবাচোন গাঁৱৰ মানুহবোৰ কিবা মানে বেমাৰ নহয়। কিন্তু চহৰৰ এই মানুহবোৰ মানে বেমাৰ হৈয়ে থাকে, এদিন পিছে পিছে বেমাৰ হয় সিহঁতৰ।
অঁ হয় ঠিকে কৈছা তুমি। গাঁৱৰ গাঁৱৰ মানুহবোৰৰ স্বাস্থ্যটো বেছিকৈ ভাল চহৰৰ মানুহতকৈ। কিন্তু চৰৰহৰ চহৰৰ মানুহৰ স্বাস্থ্যটো বলেগ।
উম।
উ
এতিয়া বাৰু এইবোৰ কমাব কাৰণে মানে আমিয়ে কিবা কৰিব লাগিব, আমি মানে ভালদৰে থাকিব লাগিব আৰু।
হয়, নিশ্চয়। এই প্ৰদূষণটো বন্ধ হোৱাৰ কাৰণে
কালে হয়, চবে মিলি একেলগে এইবোৰ কৰা কাম
হয় সকলোৱে। চৰকাৰেতো কিছুমান পদক্ষেপ ল'বই লাগে, কাৰণ চৰকাৰে কিছুমান নিয়ম কৰিব লাগে যে প্লাষ্টিকৰ ব্যৱহাৰ কমাই দিয়ক বা য'তে ত'তে ডাঙৰ ডাঙৰ ডাষ্টবিনৰ অসুবিধা কৰিব লাগে, যাতে মানুহে য'তে ত'তে জাবৰ জোথৰ নাপেলাওক। হয়নে?
অ', অ'।
চৰকাৰো ইয়াতে এটা ডাঙৰ ভূমিকা। কাৰণ চৰকাৰে জনসাধাৰণক যেনেদৰে শিকাব তেনেদৰে কৰিবলৈ ক'ব তেনেদৰে জনসাধাৰণে কামবোৰ কৰিব। আৰু ইয়াতে আমি মানুহ সকলেও বুজিব লাগিব যে কেনেকুৱা প্ৰদূষণটো কমাই কেনে আমি আমাৰ স্বাস্থ্য়টোও বচাব পাৰো, আৰু আমাৰ আগমন যিটো জন- জনসাধাৰণ আছে বা যিটো আগ আগলৈ আহিব লগীয়া জনসাধাৰণ, তেওঁলোককো যাতে আমি- সুস্বাস্থ্য এটা পৰিৱেশ দিব পাৰো, ভাল গছ গছনি ভাল আহ- বায়ু আৰু ভাল পানী যাতে দিব পাৰো, হয় নে?
অঁ' হয়ে, কিন্তু এতিয়াই আমি এইবোৰ মানে আমাৰ পৰা এইবোৰ হৈ আছে ত' সিহঁতৰো- জীৱনটো আৰু ক'ব সৰুৰ পৰাই কিছুমান আৰু ল'ৰা ছোৱালী জন্মৰ পৰাই বেমাৰ হৈ যায়। বা হোৱাৰ লগে লগে বেমাৰত পৰে, এইবোৰৰ কাৰণে হয় চাগে ন?
অঁ হয়, এইবোৰৰ কাৰণে হয় প্ৰদূষিত পানী আৰু প্ৰদূষণৰ কাৰণে আৰু বেয়া বেয়া ৰোগৰ- কাৰণে, তেনেকুৱা কাৰণে এইবোৰৰ পৰা আমাৰ মহ তাৰপিছত কীটাণু জীৱ- এই কীটাণুবোৰতো আমাৰ গাত প্ৰভাৱ পেলাই, আমাৰ খোৱাৰ লগত- যায় হয় নে, তেতিয়াহে আমাৰ বেমাৰ আজাৰটো বেছিকৈ বাঢ়ে।
অঁ'
ঠিক আছে বাৰু, এই প্ৰদূষণক লৈ কিনেটো ভালেই মোক প্ৰশ্নবোৰ সুধিলে আৰু মইয়ো বহুত-
অঁ' অ' তুমিও মোক মানে কলা বহুত খিনিয়ে গম পালো মই তোমাৰ পৰা ধন্যবাদ।
ঠিক আছে।